অঁ!
জেঠাই।
উম
ভাল খবৰ
খব ভালে তোমাৰ
অঁ! ভালেই দিয়া।
অ স্কুল যোৱা নাই
আজি নগলো এ, গৰমতটো পৰিলে যে। সেইকাৰণে, আজি নগলো।
অঁ
নাইও কলে আজি নালাগে যাব বুলি, সেইটো কাৰণে নগলো।
মায়ে ভাত বনালে?
উম, ভাত বনালে? বনালে মই খাই আজৰি।
কি বানালে আজি?
আজি মাছ বনাইছে নেকি মায়ে, মই আকৌ মাছ নাখালো এই দাইল দিহে খালো।
অহ!
এ গৰমত সদায় সদায় মাছবোৰ খাই থাকিবলৈ মন নাযায়।
উম
আজি বোলো মই মাছ নাখা আমদালিৰ সৈতে খাওঁ। শাক-শাক কিবা ভাজিছিলে? তাৰ পিছত সেই দাইল খালোঁ, শাক খালো, পাপৰ এখন পুৰি ললো আৰু
অ' সেয়ায় খালা
উম
তেনেকে ভাল লাগে ন? গৰম দিনত নেমু সেমু চেপি ল উম সদায়নো কেনেই কিমান মাছ মাংস খাই থাকিবা আৰু
অহ!
ৰাতি মাংস খাইছিলো এতিয়া সেইটো কাৰণে খাবলৈ মন নগ'ল আৰু
আ-আহ
মাছো অনা হৈ আছিলে। ৰাতি আকৌ মাংসও লৈ আহিলে। মাংস বনাই পেলাই মাছতটো ফ্ৰাই কৰিব আগবেলা থৈ দিলে এতিয়া সেই বনাইছে।
উম এনেও তোমালোকে এতিয়া মাছতো ইমান ভালে নোপোৱা।
অ মাছ ইমান মাংসহে বেছি ভাল
অ আমি আকৌ মাছ খাই ভাল পাওঁ মাংসত
অহ মায়ো তেনেকুৱা মাছহে ভাল পায় মাংস খাই বেয়া পায়।
মানুহ আমি মাছে ভাল পাওঁ আৰু , মাংস ইমান ভাল নাপাওঁ আৰু দা‍ঁত বুঢ়া হৈছো।
অ দাঁতটো বেয়া হৈছে ন তোমাৰ
উম।
উম।
এতিয়া কমজুৰি হ'বয়ে আৰ ব
বয়স হৈছে যে অহ্ তাকে
এতিয়া তোমালোকৰ উঠনীয়া মানুহ ন তোমালোকে এটা মাং অ' খুৱাই দিল
তাকে, আকৌ আমাৰ ও আমিও আকৌ তেনেকুৱা এটা দিন পামগে নহয়।
সেইকাৰণে এতিয়া খাই ল'ব লাগে
এতিয়া অ বস তো থাকোতে
অ খাব লাগে অ দাঁত কেইটা ভালে থাকোতে আজিকালি আৰ দাঁত চুলি পতককে হেৰি কি হয়ে নহয়
আহ!
অহ!
ভাত কিহেৰে বনালা?
মই এ এ দালি বহাইছো ভাজি বনালো।
আহ!
তাৰ পিছতে কচু কেইটা অকণমান হেৰি কৰি থৈ আহিছো। টেঙা দি পেলাই সানিবাও ভাপত দি থৈছো। তেনেকৈ খাব ও গৰমৰ কথা।
গৰমৰ কথা কালি, ইটোও গৈছে। আজি গৰমটো দিছে।
আমাৰ এইফালে আকৌ ঈদৰ, ঈদ গৈছেগে মাছৰ বেপাৰী সোপা নাহে নহয়। দুদিনমান বিহু পিছ পিছত দুদিনমান নাহে আৰ সিহঁতে।
অ', আমাৰ, আমাৰ সেইফালে মানে কালি মাংস বিচাৰি ৰাতি নটা বজাতহে মাংস লৈ গৈছে, বেপাৰী নাই।
অ'।
ঈদৰ কাৰণে মানে উ সিহঁতে কাটা নাই যে।
উম।
বেপাৰী নাই কালি নটা বজাতহে মাংস কপাইছে
অ', সিহঁতৰ বিহুত যেতিয়া
অ', নেপায় আৰু এবাৰ যে ইয়াত শনিবাৰ বজাৰ হৈছিলে আমাৰ ইয়াত শনিবাৰ বজাৰ তাৰ পিছত সিহঁত বিহু আছিলে। বিহু পিছদিনাখনে এয়া শনিবাৰ বজাৰ হ'ল নহয়। এ, একে বেপাৰী এটাও। নাই শাক চব্জি এই নাই। উম, বজা মানে বন্ধ নিচিনা হৈ গ'ল গ।
অ'।
বস্তু নেবেচেই।
তাকে আমাৰ মানে মানুহখিনি আমাৰ মানুহখিনিয়ে আই মানে আঁচনি চাচনি লৈ মানুহ বিলাক মানে কামত অকমান হেমাহি কৰা হৈছে।
উম। সিহঁতে শাক-চব্জিত নিদিলে আমি খাব নাপ তা, মাছ নিদিলে খাব নেপাঁও ন'। উম, চব সিহঁতৰ বস্তুকে খাই আছো আমি আৰু।
সিহঁতে সেইকাৰণে পায় মানে সাৰ দি দি
অ', পুৰা সাৰ দিদি
অ', তহঁতে খা বেমাৰী হ'।
অ'।
যিমান সাৰ দিয়ে বচ চব্জি মাছতো
সাৰ দিয়ে।
আজিকালি
তাকে ঘৰত হেই জিকা কেইটা কেটামান দেখিছিলো। সেইদিনাখন মাছ মানে ভিতৰি, ভিতৰি গেলি আছে।
অ'।
জিকাকেইটা ভিতৰে ভিতৰে কিয় গেলি আছে এত তেতিয়াহে মায়ে কৈছে এইবোৰ সাৰ দিয়া যে, জিকা, মায়ে কলে পাচলিকেইটা কাটি দে বুলি কলে, কাটি দিবলৈ লৈছো জিকাকেইটা দেখোন ভিতৰে ভিতৰি গেলি আছে। এইবোলে সাৰ দিয়া যে এইবোৰ তেনেকুৱাই
উম আজিকালি ফিচাৰীসবাতো সাৰ
অ মাছবিলাকো সেই, খাবলৈ সা-সোৱাদ নাথাকে
উম, ভাল নালাগে তেও এতিয়া নাখালেও নহ
নাখালেও নহয় উম! পুষ্টিটোতো পাবই লাগিব দেহটোৱে, কাম-বন ঘৰুৱা কাম-বন কেই, তাকে,
উম, গৰু উম গাখীৰও খাব নোৱাৰি গাখীৰ সিহঁতো খাৰ
অ গাখীৰো সাৰ মানে সেই ঘাঁহ বনবোৰ খাই
সাৰ দিয়া ঘাঁহ হাকৰ সময়ত চাপৰ তাপৰবিলাক সাৰ দিয়া
অ' সেইটোৱে
আজিকালি গৰু আৰু গাখীৰবিলাক যে চাপৰ খোৱাবোৰে
উম, মেডিচিনো খুৱাইটো
অ', মেডি
গাখীৰ ওলাবৰ কাৰণে মেডিচিনো খুৱায়। এই, আমাৰ ওচৰত ডায়েৰী এখন আছে নহয়। মই, মানে, এদিন গৈছিলোঁ গাখী খীৰ অকণ কিনি আনিবলৈ তাৰপিছতে, গৈ পেলাই দেখিছোঁ মেডিচিনে ভৰ্তি। বোলো, এইবোৰ কিহৰ মেডিচিন? বোলে, সেই গাখীৰ ওলোৱা গৰু, ঘাঁহ খোৱা চাপ পৰ্ক খোৱা, তেনেকুৱা কিবাকিবি ধেৰ কিবা বেমাৰ হ'লে কিবা
অ', নহয়, ভিটামিন এটা আছে নহয় ভিটামিনটো খুৱাই দিলে গাখীৰ সৰহকে ওলাই আগতে মই গৰু পুহিছিলো নহয় এজনী।
অ'।
তাৰ পিছত সেই তেতিয়াই গম পাইছো ভিটামিন এটা দিয়ে। এনে খোৱাই নি সি ওলাই নে নোলায় তাৰ পিছত আ এ, বেছি দিলোৱা। গাখীৰে নোলায় ইমান।
অ', গাখীৰবোৰ কিনা গাখীৰবোৰ পনীয়া দেখোন আজিকালি ন'?
হে, পানী মিছল দিয়ে।
মই ভাবো কি এইবিলাক যে সাৰ দিয়া সাৰ দিয়া খাদ্যবোৰ খাই। যে সেইটো কাৰণে পনীয়া হৈ গৈছে নেকি গাখীৰবোৰ।
নহয় সিহঁতেও পানী দিব। তাৰপিছত আকৌ ডায়েৰীটো পানী দিব।
মানে গাখীৰটো যিমান ডাঠ মানুহে সিমান মানে
অ', নহ'লে আকৌ পানী দি পেলাই বেচে যে।
অ', অ', আচ্ছা, উম।
অ' সিহঁতে আকৌ পানী দিব তাত। পানী নিদিয়াকে খাটি গাখীৰ দিব নেকি আৰু কোনোবাই। নিদিয়ে।
হ'ব বাৰু চাগে অ'।
উম, এনে ঘৰুৱা মানুহৰ পৰা কিনি খালে ভাল আৰু
ঘৰুৱা মানুহে তেনেকে ডায়েৰীখন হোৱাৰ পৰা ডায়েৰীখনত পইচাটো অকণ বেছিকৈ পায় যে। গাখীৰটো ধৰক যদি ডাঠ হৈ যায় তেতিয়াহ'লে গাখীৰটো দামটো বেছিকে পায়।
ষাঠি সত্তৰ টকা মানকে দিয়ে বোলে উম।
এ, আপুনি কিমান দিব অতি বেছি পোন্ধৰ টকা দিব এপোৱা গাখীৰ।
উম। আমাৰ মামা এটা গৰু পুহিছিলে উম অ যদি একে আমাৰ মামাই গাখীৰ বেচিছিলে নহয়। গৰু এজনী গাখীৰ ওলায়। মামাই কৈছে টিংটো শুকোৱে পানী এইটোপাও ন থাকে। সেই তেনেকুৱা টিনত পান, গাখীৰ খীৰাই লৈ ডাইৰেক্ট দিলে গৈ ইহঁত এজনী বোলে স। টো আশী টকা মানকে উঠে লিটাৰত।
অ এই আমাৰ আমাৰো। আকৌ, এই ওচৰৰ মানুহ এঘৰে তেনেকে বেচ টিং টোত পানী এটুপো থাকিব নোৱাৰিব আকৌ কৈ থাকে মানে বৌজনীয়ে ফেতটো উঠি থাকিব লাগে বোলে কি। ফেট বুজি নাপাওঁ আৰু কৈ থাকে আৰু ফেটটো থাকিলে দামটো বেছি পায়।
অ' আমিও বুজি নাপাওঁ সেয়া। তাৰপিছতে সেয়া বোলে একে সত্তৰ টকা আশী টকা আমি এতিয়া ষাঠি টকা দি কিনো ন। লে দাগে সে সিহঁতে সেয়া ইমান দাম পায় আকৌ চাগে সেইকেইটা পানী দি পেলাই ষাঠি টকাকৈ বেচিব।
বেচিব উম।
অ। আমিতো সত্তৰ টকাত গাখীৰ নানো ন অ আমিতো। সত্তৰ টকাকে নানিম ষাঠি টকা দিহে আনিম। সেইকাৰণে তাত পানী বেছি। শিকাই দিব সিহঁতে।
উম। মই মানে এই তেনেকে পাউদাৰ এই। অ লিকুইড গাখীৰো কিনা গাখীৰো। খাবলৈ বেয়া পাওকেতিয়াবা সেই ডায়েৰী। প্ৰয়ে আনিবলৈ দিওঁ কিন্তু এই। এটা আনিলেও হয় তেনেকুৱাই হয় মই। কেতিয়াবা সময় নিমিলিলে মই। যাওঁ গ'লে সেই তেনেকুৱাকে সেই। পনীয়া পনীয়া পাওঁ গাখীৰটো।
উম বনিয়া ক
আকৌ কেতিয়াবা পায় উ কেতিয়াবা পায়স অকন খাব মন যায় ।তাৰ পৰাা সৰহকে লৈ আহিব পৰা যায়। আনিবলৈ
উম আমা ইয়াতো বনীয়া এখন ডায়ৰী আছে, তাত অকমান ডাঠ পায়
অ।
বাকী দুখনৰ পনীয়াই গাখিৰ।
আপোনালোকৰ ওচৰতো ডায়েৰী আছে ন?
উম, আছে আৰু এখন, তিনিখনেই আছে ডায়েৰী।
আমাও, এইফালে এখন খুলিছিলে আকৌ শুনিছো সিফালেও এখন খুলিছে বুলি শুনিছো।
অ
তেহ, তই ভাত-পানী খোৱা নাই নহয় ন?
ভাত খোৱা নাই এ বনাই থৈ পেলাই আহিছো হে। ঠাণ্ডা হওঁক বোলো ইমান গৰম।
অ গৰম বহু বহুত গৰম আজি।
এতিয়া গৰম দিনত ভাত বনাই থৈ ঠাণ্ডা হ'ব দিব লাগিব। তেহ তেতিয়াহে খাব পাৰি অ'। ঠাণ্ডা দিনত হ'লে আৰু গমে গমে বনাওঁ আও গৰমে গমে খাওঁ । তেওঁ লগতে ঠাণ্ডাই হয় ন। ঠাণ্ডা দিনত।
অ'-অ'
এতিয়া গৰম দিনত এঘন্টা আগত বনাই থলেও গৰম হৈ থাকে।
অ'
তেতিয়া অলপ ঠাণ্ডা বুলো
অহ দিয়ক, খাই লওঁক নহ'লে?
অ', আ, আ।
খাম গৈ বাৰু।
অ', অ'।